এ ইমান গৰম বাহিৰৰ ফালে ওলাই আহিছো। ভা
আহ অ, চাহ খালা?
চাহ নাখালো মই, এই ফিল্ডত যে গৈছিলো যে হয়। আজি ইমান গৰম দিছে। যে পাচ পাক দৌৰি পাচ পাক দৌৰি পেলে তাৰপিছতে লং জাপ মাৰি লোৱা মাৰি কৰি গুচি আহিলো। আহি গা চা ধুই কৰিবলে তাৰপিছতে এই কি কয় হে মুৰি আৰু চিপচ হয়, এনেকে মিলাই মিক্স কৰি পেলাই খালো আৰু চাহ নাখালো। তাকে খাই বোলে এনেও এতিয়া ওলাই আহিছো এতিয়া।
অ, গৰমত মানে ইমান চাহটো এতিয়া হেৰি নহয় আৰু। মই হেৰি এই লগৰজনী মানে অ, লগৰজনী মানে হাজবেণ্ডো কবাত যায় যে। তাৰপিছত মানে মোৰ লগৰ এজনীৰ ওচৰতে বিয়া আহিছে বুলি কৈছিলো নে?
অ'।
পিছত সিহঁতৰ এয়া তাই মানে ৰুটি ভালকে মানে খচিব নাজানে। তাইক মানে সেয়া মই গৈছিলো, ৰুটি খচি দিলো। তাৰপিছত
কেতিয়া? এতিয়া নে কেতিয়া?
এই অলপ আগত। অ' অ', সেইটো কাৰণে।
মোবাইল কি লগত লৈ থকা নাছিলা?
এ মোবাইল কি চাৰ্জত আছিলে।
উম, ফোন কৰি আছো মই।
অ'।
তুমি তাত চাহ খাই আহিলা ও, কি কৰিলো দিন টো সেই কিনো কৰিলোঁ ৰাতিপুৱাৰ পৰা এ এনেও
মানে একেবাৰে গৰমটো কিবা কৰি পেলাইছে আজি।
ঘৰতে আছো আ, তাৰপাছতে শুলো আৰু অলপ টাইম।
অ' মই আকৌ দিনত টোপনি নাহে।
তুমি হেৰি আগতে মোৰ এনেকুৱা আছিলে। মই দিনত শুব মন নাযায়। অলপ যদি অভ্যাস কৰি দিয়া নহয় তেতিয়া তোমাৰ সদায় টোপনি আহিব, গম পাইছা?
অ সেইটোৱে। মানে মইও আগৰ সৰুৰ পৰাই তো মই নোৱাৰো শুব কাৰণে। মানে মায়ে মানে শুব নিদিয়ে হা। যদি শু তেতিয়া মানে উঠি পেলাই মানে একদম জ্বলাই থাকো যে, অহ।
এ তোমাৰ
এ সেইটো কাৰণে শুব নিদিয়ে। কিন্তু কিমান মানুহ আছে নহয় মাকে একে আবেলি শুব লাগিব। অ' তাৰপিছত তেতিয়া মই নুশুৱে। সেই শুৱা হেৰি নাই। ক্লা ক্লাছ নাইনত, পিছত আমাৰ বৌ মানে শুই হা আবেলি টাইমত। তাৰপিছত মোকো মানে জোৰ কৰে শুবৰ কাৰণে। পিছত তেতিয়া শুবৰ কাৰণে অকমান চেষ্টা কৰিলো। দুদিন তিদিন মানে টোপনি তাৰপিছত মানে টোপনি যাব পাৰে অকমান। কিবা এটা আহিল তাৰ তাৰপিছত আৰু এতিয়া মানে নাই। তেনেকুৱা, কোনোবা দিনা কাচিৎ মানে আহে আৰু।
অ' অভ্যাস কৰিলে আহি যাব। কিন্তু দিয়া সদায়
অ' অভ্যাস কৰিলে সদায় আহিব আৰু মানে মোৰ কি এ এইকিদিন মানে নহয়
অ'।
মানে মই এনেকে ঘূৰি ফুৰিলে মোৰ টোপনি লাগি থাকিব। কিন্তু আহিলে মৰো তেতিয়া টোপনি নালাগে। যেতিয়া মানে শুব কৰিব ৰেডী হৈ লওঁ তেতিয়া টোপনি নাহে।
এই মোবাইল টো চাই থাকিলে তেতিয়া আহে। আৰু পোন্ধটা পাছতে মোৰ এইকেইদিন টোপনি লাগা হৈছে।
ৰাতি
এতিয়া কলেজ বন্ধ হয় দেৰিকে উঠিব লাগে আৰামছে কিন্তু মই এতিয়া সোনকালে সোনকালে সাৰ পাওঁ। এনেই আকৌ একেবাৰে কলেজ থাকিলে এলাৰ্ম দি দি দি দি মানে একে হেৰি হৈ যায়।
অ'। মই নোৱাৰো চোন সোনকালে শুব।
উ ময়ো মানে কি কেতিয়াবা কেতিয়াবা মানে হেৰি হৈ যায় দুদিনমান।
অ'। অ বোলে এই যদি মানে এতিয়া যদি মানে সোনকালে শু বোলে দছটা বাজিত শুলো নহয় তেতিয়া টোপনি আহিব কিন্তু তুমি যদি এঘাৰটা বাজিলে যদি মোবাইল চোবাইল চাই থাকা নহয় তাৰপিছত তোমাৰ টোপনি হা নাহা হৈ যাইগৈ। অ তেতিয়া মানে টোপনি নাহা হৈ যায় গৈ।
উম আৰু বাৰটা বজাৰ পিছততো সেইটো নাহে। উম কি মানে টোপনি লগা সময় যিটো মানে নটা দহটা মান বজাত সেইটো সময়তে মানে
অ অ নগলে কিন্তু বহুত অসুবিধা হয় যি পৰি নাহে তেতিয়া বাৰটা বাজি যায় গৈ তাৰপিছত মানে
অ এনে ভাত ভাত চাত খাই ওলাই যোৱা নে নোযোৱা খোজ কঢ়িব অ ঘৰত আহিলো।
ওচৰতে নেকি তাই?
অ ওচৰতে ত সিহত ঘৰটো আমাৰ ইয়াতে গাঁওতে কিন্তু বিয়া হৈছে ওচৰতে আৰু। বিয়া হোৱা ছমাহ হৈছে। পিতিককে হৈ গ'ল চমাহ অ অ আমাৰ ঘৰৰ ওচৰতে
উম ভালে হৈছে আমাৰক হেৰি দ এ কি কয় মানে মই মানে মানে হে লগৰজনী মানে এইফালে বিয়া হৈছে আৰু হে অগ্নিবিৰ কৰা মানে গিৰিয়েকটো ঘৰত মানে খুব আহি থাকে গিৰিয়েক নাথাকে যে হয় সেইকাৰণে মানে
মোৰ লগৰ এজনীও পাইছে যোৱা বছৰ তাৰ আগৰ বছৰ নেকি অগ্নিবিৰত
অ ছোৱালী নে লৰা লৰাহে পায়
লৰা পাই নে কি নাজানো কৰে মানে ছাৰজনে কৈছে আৰু মোক আমাৰ মানে স্কুলৰ ছাৰ আছিলে। কৈছে তাই পাইছে বুলি অগ্নিবীৰ নাজানো মানে এন চি চি এইবিলাক কৰা আছিলে আৰু মানে দৌৰি থাকে
উম
উম সিহঁতে হেৰি তেওঁ কৰিব নিদিয়ে নিদিয়ে মানে কি হেৰি হয় ইমান কষ্ট হয় এন চি চি কৰিলে ইমান মাৰে একদম। বহুত ৰ'দত একেবাৰে হেৰি কৰি থৈ দিয়ে ন দেখি থাকে যে আমাৰ বায়ে সেইটো কাৰণে মোক নিদিয়ে।
তাত যে তোমালোকৰ কলেজত যে তুম ইমান গৈছিলো নহয় এন চি চি কাৰণ এই ফাষ্ট চেমিষ্টাৰত পঢ়ি থাকোতে। এনেকুৱা ৰদত দৌৰাইছে কোনে দৌৰে কোৱাচোন
সেইটো কাৰণে সেইবিলাকত মোক নিদিয়ে কয় নালাগে।
অ নোৱাৰি নহয় তেতিয়া আমি এতিয়া কিছুমান ছোৱালী মানে সাহস এটা থাকে যে মানে মোক কৰি
অ
অ কিছুমান কিন্তু ছোৱালীও সাহস এটা থাকে বোলে মই কৰিমে এনেকে ধৰণে ভাবে হেনে কিন্তু মোৰ তেতিয়া একো মানে এইবিলাক প্ৰতি গু ৰুত্ব নাই ন এনে গৈছিলো তাৰ পিছত যেনেকুৱা দৌৰালে আৰু নোৱাৰো আৰু
দৌৰাব হয় পিছত আকৌ এনেকে কি থিয়কাই থৈ দিয়ে থিয় হব নোৱাৰিলে একে ভৰিত ঠাচ ঠাচকে মাৰে নহয় লাঠি লৈ, আকৌ ৰদত থিয়কাই থৈ দিয়ে স্কিনৰ মানে আৰু কিবাহে হেৰি হয় আৰু মোৰ লগৰজনী ইমান ধুনীয়া বগা আছিলে পিছত একদম মানে ক'লা ছোৱালীৰ নিচিনা হৈ গ'ল।
অ এমাহ মান কৰিলে অৱস্থা নহোৱা হৈ যাব
অ সেইটোয়ে, ট্ৰেইনিং কৰিলে খেদাব পৰা যায় হ'লেও মানে এইটো তুমি মানে একেবাৰে আও কি
অহাৰে চাকৰি নোপোৱা ট্ৰেকিং এইটো। মানে নাপাওতে কৰিব লগা হয় ন তাত যিখিনি কৰাই মানে তেতিয়া ইয়াতে প্ৰথমতে কৰাই দিয়ে হয়নে
অ মানে হেৰি কি কয় অ কিবা বোলে হেৰি হয় কি এইবাক এণ্ট্ৰেন্স দিলে তেতিয়া কি মাক্স কমিলে বোলে ইয়াৰ পৰা বোলে হেৰি কৰি দিয়ে
চাৰ্টিফিকেট খন থাকিলে ইয়াৰ পৰা
অ অ ফাইভ পাৰ্চন তেনেকুৱা কিমান মান দিয়ে বোলে হয়।
অ ফাইভ ফাইভ মানহে দিয়ে বেছি নিদিয়ে, ফাইভ বা ফৰ এনেকুৱ থ্ৰী এনেকুৱে দিয়ে। সেই কোনো কাৰণেই হয় বহুত কষ্ট।
বহুত কষ্ট মোৰ লগৰ এটা কৰিছিলে মানে লগৰ বহুত দুইটা কৰি সিহঁতে কৰিব পাৰিছা এটা নোৱাৰিলে। অ দুটাই নোৱাৰিলে, আমাৰ কলেজতে কৰিছিলে। বাকী বিলাক পাৰিলে সিহঁতক বহুত লৈ লৈ যায় কৰ'বাত কৰ'বাত।
অহ আমি নকৰোঁ দিয়া বোৰ কষ্ট হয় এইবাক। স্কিন টো বেয়া হয় হয় লগতে সেটো বেয়া হৈ যাব হয়নে।
ছোৱালী মানুহ হয় স্কিন টো অকমান হেৰি কৰিব লাগে আৰু। ইমানো একে ৰ'দত আজিকালি ৰ'দটো কেনেকুৱা জানা বহুত ক্ষতি কৰে আজিকালি ৰ'দটোৱে। আগ আগৰ ৰদত মানে তেওঁক কিবা এটা হেৰি আছিলে হয়, মানুহ বিলাকে এতিয়া যি আৰু
উম ছাতি নহ'লে ওলাই যাব নোৱাৰি এতিয়া
মই একদম এইটো কথা বেয়া পাওঁ চাতি লোৱা কথাটো ঘৰত ইমান কয় কিন্তু মানে মোৰ ভাল নালাগে চাতি
কিটো ছাতিটো লৈ যাব অ মানে থাকিলেও মানে ল'ব মন নাযায় মানে। ঘৰত এনে থাকেইে বস্তুটো তথাপিও মানে হাতত এনেকে লৈ ফুবলৈ ভাল নালাগে।
হয় সেইটোৱে আৰু বেছি গৰম
উম আজিতো বহুত গম দিছে। এনেকে পাচ
মই পিছত চাৰে বাৰটামান বজাত নেকি? এ লৰাজনীৰ ঘৰৰ ফালে ওলাই গলো সিহঁতৰ মানে এনে বাঁহতলি হয় আৰু। চাহ অলপমান হাবিও আছে পিছত উম বাহ তোলি হুপাটো সিহতৰ ৰ'দ ৰদেই পৰা হ'ল আজিকালি মানে বাহ বিলাক কাটি কাটি তাৰ পিছত হাবি খিনি আছিলে আগতে ইমান ধুনীয়া লাগে ঠাণ্ডা বতাহ হে থাকে সেইখিনিও নাইকিয়াই হল।
হয় নেকি?
মানে চব খাতি কৰি মানে একদম হেৰি হৈ আছে। আৰু মানুহৰ আগতে কৰবাত কৰবাত থাকে, এতিয়া গাঁৱত আহি চাপিছেহি। ঘৰ চৰ বনাই এই মানুহ কিছুমান আছে নহয় একেবাৰে আগৰৰে চেটেল হ'বৰ কাৰণে গুৱাহাতী গুৱাহাটী চুৱাহাতি একেবাৰে এতিয়া আকৌ গাঁৱত আহি একে ঘৰ বনোৱাই খুব বেয়া পাওঁ।
সিফালে চাইডে পানী হয় ন এতিয়া হয়নে এতিয়া এইটো ছিজনত পানী হৈছে হয়নে গুৱাহাটী চাইড এইটো বহুত
অ অলপমান দিলে তাত আৰু একেবাৰে
অ কিন্তু আমাৰ ইফালে আকৌ এতিয়া মানুহ বিলাকে যে খেতি কৰি আছে যে হয়নে সিহঁতলৈ কিন্তু বহুত অসুবিধা আছে কাৰণ আমাৰফালে বৰষুণতো মানে বহুত কম কে দি আছে ন
সেটো কাৰণে উম বহুত গৰম একেবাৰে আজি কিমান দিগ্ৰি দিলে বা মই চোৱা নাই।
এই মই নাচাওৱে এইটো
অ মানে আহি থাকে মই নাচাওঁ নটিফিকেচন আহি থাকে
আহ
উম মই এনে পানী নাখাওঁ এইকিদিন মানে পানী খোৱাই গৈ আছে।
পানী যে হয় পানী খোৱাৰ লগতে মই ঘৰত কিমান গালি শুনো গম পাইছা।
অ মইও পানীয়ে নাখাওঁ যি ভাত খাওঁতে যিখিনি খা
এতিয়া যে গালি দি দিলে মানে মোৰো মানে ভয় লগা হৈ গৈছে গম পইছা নাই কাৰণ মই গালীও দিয়ে দে তা মানে ক আহ তাতে মানে কয় কৈ দিয়ে নাই অমুক অমুক হব মানে
অ একেবাৰে বহুত সেই হৈছে।
কৈ থাকে ন এইটো নাখালে যে এনেকুৱা হব এনেকুৱা হব বুলি কৈ থাকে। ভয়তে অলপ চলপ খোৱা হৈছো। কিন্তু কিন্তু যে ৰাতিপুৱা সময়ত যে পানী গিলা নাযায়গে মানে
হ'ব দিব এডাল দিব আৰু।
এ নহয় মই যে এতিয়া কি কৈছো জানা? ৰাতিপুৱা মই ৰাতিপুৱা টাইমত যে তেতিয়া মই পানীটো খাব নোৱাৰো হয়। তাৰ মানে নেমু চেপি লও গম পাইছা? নেমু চেপি মানে নিমখ অকণ দি লওঁ। তেতিয়া য়া অলপ অলপ খাব পাওঁ মানে। এনে খালি পানী খিনি খাবলে একদম
মই নোৱাৰো নহ পানী খাব আগতে। পিছত দুদিন মান সেই কৰিলো। গৰম পানী খালে খালে খাব চেষ্টা কৰিলো। পিছত পাৰিলো। পিছত ঠাণ্ডা পানী খালো তাৰপিছত এই চিয়া চিটচিদ নহয়। সেইটো মানে মই ৰাতি ভিজাই থৈ দিওঁ আৰু অলপমান উম নেমু পানী নেমু দি নেমু ৰস দি সেই সেই
সেইটো খালে সেই কি কয় পেটটো কমে হয়নে? চিয়াচিদছটো।
উম উম আৰু মানে ভোকটো কমকে লাগে। মানে অলপমান হেৰি থাকে আৰু কি কয় এটোক, পোৱা যায় অলপমান অ মানে গাটো ধৰি লোৱা এনে। কিবা কিবি লাগি থাকিলে সেইটো অলপমান মানে লাগি থাকে আৰু।
মই আজিলৈ ইউজ কৰি পোৱা নাই কিমান মান লয় সেইটো?
এ বেছি দাম নহয়। এনে দাম হয় বাৰু কিন্তু মানে এনেকে অনলাইন ইমান দাম।
অহ।
অনলাইন ল'বা আৰু এটা যে আছে হেৰি সেইটো টাইপৰে। এই থুক মাহ বুলি যে কয় চিনি পোৱা? বজাৰত যে পায়? সেইটো একেই অলপমান। সেইটো খোৱাও ভাল।
দিনটো কাৰণে ভাল লাগি থাকে ন গাটোত অলপ।
অ অ এনাৰ্জি এনাৰ্জি মানে সেইটো মানে তিককে মানে হজম নহয় যে। এইবিলাক ধৰি লোৱা কিবা এটা খাই দিলে দহ পোন্ধৰ মিনিটতে হজম হৈ যায় আৰু মানে গাটো মানে তেতিয়া বেয়া লাগি থাকে। কিন্তু সেইটো মানে পেটত অলপমান টাইম থাকে আৰু সেইটো মানে অলপ গাটো মানে ভাল লাগে এনেই ধৰি লোৱা কিমান বৰিং কিবা কিবি এনেকুৱা লাগি থাকে ন। খাব লাগে পানী বেছিকে খাব লাগে। অ অ হ'ব দিয়া।